হেল্লৌ', হেল্লৌ'। অ', হেল্ল' অ' কি কৰিছা?
অ', আছো এনে, তুমি কি কৰিছা?
মই বহি আছোঁ। এনেকে মাতটো আহা নাই অকণমান চাউণ্ডটো বঢ়াই দিয়া চোন, অ' অ'।
উম।
আহিছে এতিয়া?
অ', তুমি হেডফোন ব্যৱহাৰ কৰি আছা নেকি মাতটো স্পষ্ট হোৱা নাই।
নাই হেডফোন লগোৱা নাই। অ', কোৱা। খবৰ ভাল?
অ', ভালেই ভালেই, তোমাৰ ভাল?
ভালেই।
অ'। এতিয়া কি কৰিছা? অ'! ভাত
ভাত পানী খালে? নাই খোৱা!
অ', নাই খোৱা ন? অ', মইয়ো নাই খোৱা খামহে বনাই আছো এতিয়া।
অহ! ঘৰত কোন কোন আছে?
অ', হেল্ল' হেল্ল'। অ', কি সুধিছে? ঘৰত কোন কোন আছে?
ঘৰত ঘৰত এই কি বুলি কয় মা দেউ উতা মই সেনেকে আছো আৰু মা নাই মানে সেই ভাত বনাব লৈছিলো। ভাত দু দুপৰীয়া খাবৰ কাৰণে।
অ', তোমাৰলোক কোন আছে? মোৰ মা আছে দেউতা আছে আইতা ভাইটি মই।
অ', অ', অ'। বাকী?
বাকী গৰম বন্ধ পঢ়ি আছা নেকি তুমি? অ' পঢ়ি
তুমিও পঢ়ি আছা নেকি?
নাই পঢ়া মই এই মই হেৰি কি বুলি কয় হেৰি আছো এ পঢ়া মানে কি আৰু এতিয়া ডিগ্ৰী কৰি আছিলো হেহ তাকে আৰু।
অহ।
উম, তুমি ডিগ্ৰী কৰিছানে নে স্কুলিং?
নাই মই কলেজ গৈছো। অ', অ', মেজৰ কিহত তোমাৰ? মানে মই এতিয়া এৰিলৱেই আৰু পঢ়াই নাই।
অ'।
অ'।
অ'।
হল দুবছৰমান।
বাকী এতিয়া কিবা কৰি আছ নে কি তুমি।
নাই এনেই আছো ঘৰতে অ। ভাত বনোৱা হল নেকি ভাত বনাব লৈছে আৰু। অ দেৰি হৈছে মানে। দেৰি মানে অ দেয় অকলে আছে যে বনাম আৰু খাম মানে। অঁ অ। তুমি খালা মনে খাবা নে খালাই নাই খোৱা নাই খামহে। অ এতিয়া গৰম বন্ধত ক'ৰবাত থাকে ফুৰিব যাবা নে ঘৰত থাকিবা। ঘৰতে থাকিম ক'ত নো যাওঁ।
অ অ। এতিয়া যে ঘৰতে আছে কিবা বিজনেচ চিজনেছ কৰিছে নে নহ অন্য কাম কিবা সোমাইছা।
নাই এনে ঘৰতে আছো একো কৰা নাই এতিয়ালৈকে।
উম উম।
তাকে কি কৰো এতিয়া।
কম ৰবা। আৰু তুমি এনে ধুনীয়াকে ধৰা কাপোৰৰ এইবোৰ বিজনেচ কৰিব পাৰা গৰম দিনত যেতিয়া ন।
অঁ।
আজিকালিতো মেখেলা চাদৰ পুৰা চলিছে। সেনেকুৱা ধৰণৰ বিজনেছ কৰিব পৰা ইনষ্টাগ্ৰাম ফেচবুকত পেজ।
তাকে ঊলৰ কাম কৰি আছিলোঁ এতিয়া কৰা নাই আৰু।
অ। উম উম। উম।
এ তুমি একো কৰা নাই। অ অ তুমি একো কৰা নাই এতিয়ালৈকে।
মই যে অলপ এই মোৰ ছাগলী মাহতে পোহে। মোৰ ফাৰ্মিং আছে মানে ছাগলী ফাৰ্মিং কৰে মাহতি। মাহতৰ লগতে সেইবোৰ অলপ সহায় কৰি দিওঁ ছাগলী খিনি চোৱা মেলা কৰি দিওঁ আৰু।
অহ। হাঁহ কুকুৰা অলপ পোওঁতে অ।
উম। বাকী সেই আজি মাহত নাই মানে সেইকাৰণে ময় অলপ।
অ ক'বাত ফুৰিব গৈছে নেকি।
নহয় অলপ কা এই ওচৰতে সকাম এখন আছে তালে গছে।
অঁ।
উম।
জুইত বনাই আছে নেকি।
কি কৈছা।
জুইত বনাই আছা। তানে কি মানে অ ভাতটো মানেইৰি গছিলে যে তাতে পাতি দিলো। মাহঁতিও খাবহি অ তাৰ পিছত এতিয়া দাইল আৰু ভাজি গেছতে কৰি দিম। ভাতটো মানে জুইতে আমি দিওঁ অ।
মোৰ জুই ধৰে।
অঁ' জুইতে ভাল। অ সেইখিনে ভাতটো জুইতে দি দিলে জ জিকা জ্বলি আছিল সেইকাৰণে- আমাৰ জুইয়তে বনায়।
অঁ', -অঁ',।
আমাৰ জুই গেছ নাই। অ। অ, আমাৰো একেই। ত'- তাৰ পিছত মোৰ জুইত বনালে মাহত বোৰ খাবলৈও হোৱা নাই। কিন্তু আজিকালি মানুহৰ দেখুন ঘুৰি দিব লাগিব সেইটো সময় নাই।
বাকী আৰু কোৱা?
উম। তাকে, হাঁ-হাঁ? তাকে, কোৱা তুমি? টাইম নাই। কোৱা মানে সেই তুমি বোলো বহুদিনৰ পাছত ফোন কৰিছা খবৰ খাতিয়ে নাই। অ। খবৰ খাতিয়ে নাই আৰু এতিয়া। ঘৰ ক'ত তোমাৰ? হেল্ল' ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ আমগুৰিত। অ।
উম। সেই তেতিয়াই তোমাক চিনি পোৱা ন' আৰু লগে পোৱা নাই।
উমঁ, লগটো পোৱাই নাই।
উমঁ।
পাহৰিয়ে যোৱা হয়। পাহৰিয়ে যোৱা হয় আৰু কৈছোঁ। মোৰ নামটো সুধ। হেল্ল' অ' বহি আছো। কি বনাইছা? ভাজি বনাম এতিয়া ভেন্দি ভাজি, দাইল। অমিতা আৰু চানা। অহ।
উম' সেনেকে বনাই আছো আৰু।
অঁহ। ৰাতিলে-ৰাতিপুৱা তোমালোকে কি খালা? মই ৰাতিপুৱা ভাত কেইটামান ভাজি পেলাই খালোঁ। খাবৰ মন নাযায়। এতিয়া চাহ খালো, ভাত খাম আৰু।
উমঁ-উমঁ।
দুপৰীয়া ভাত মোক থব নালাগে। মই তিন টাইমে খোৱা হয় কেতিয়াবা দেৰি হৈ যায় খোৱা। আমি তিনি টাইমে খাওঁ বাৰু দে। অঁহ।
আমাৰো তিন টাইমে খোৱা হয়।
দেৰিয়ে হৈ যায় গৈ কেতিয়াবা।
উমঁ-উমঁ। হয় বাৰু কেতিয়াবা। উমঁ, আজিতো পুৰা ৰদ দিছে।
অঁহ।
উম।
শুবও নোৱাৰি ভিতৰত সোমাই থাকিবও নোৱাৰি ইমান গৰম।
অঁ' তাকে আৰু। হুম হুম বহুত গৰম পৰিছে অশান্তি হয় ন। উম' এই মায়ে ভাত বনাই আছে এতিয়া অলপ পাছত খাব পাৰিম আও।
উম হুম আমাৰ আকৌ মাঁ হেই এফালে গৈছে যে।
উম' মোক বনাব কৈছে বনাই আছো এতিয়া। অহ। লগি ভাত কোনে বনায়? মায়ে বনাই আছে। অঁ কিবা বনাইছে কৈছো? অঁ, কি বনাইছে জানো মই চোৱাই নাই ন এতিয়ালৈকে। অ অ' ভিতৰতে আছিলোঁ। চয়াবিন্ বনাব চাগে।
তাক এ হেৰি কি বুলি কয় খেতি পথাৰ কৰে নি ঘৰত?
হাঁ'
খেতি কৰে। অঁ অঁ'
তোমালোকৰ?
উম কৰে কৰে।
অঁ'
উম' কৰা হয় মানে। উম'
তাকে। ভণ্টি স্ক- চন্তি নাই ভাইটি। খোৱা আৰু বাকী যেতিয়া ভাত পানী খাই কি কৰিবা সেইটো- খাই পেলাই আৰু এনেই কি কম আৰু শুই থাকিম এইফালে ওলাই যাম।
অঁ অঁ অঁ' উম' অঁ'
তাকে আৰু কোৱা। ৰুব হৈছে। অঁ হৈছে আৰু যাব আৰু কোননাখন পৰা যাই জানো। অ অ' মাকি মা হেৰি ভাত বনাই আছে কামত ব্যস্ত হৈ আছে ছাগে। অঁ, ভাত বনাই আছে।
উম'
কোন কলেজ পঢ়িছিলা তুমি? ডিগ্ৰী শেষ হ'ল নে এৰিলো বুলি কৈছিলা যে। এ আমাৰ ওচৰৰে।
অঁ অঁ।
কোৱা। হেল্লৌ' হ'ব দিয়া তেতিয়াহলে দেই। অঁ হ'ব দিয়া।
ওলা ওলা।